হেল্ল'! অ', কোৱা।
অ', কি কৰি আছা?
এ কি কৰিবা এনেই মানে ৰখি আছো ৰ'বা। আমাৰ মানে এতিয়া পানী ল'ম। খোৱা পানী ল'ব লাগে। ধৰা তাকে মানুহ এঘৰৰ বৰিঙৰ পৰা লওঁ ন। তাকে ৰখি আছোঁ কেতিয়া পানী দিয়ে। মানে তাৰপিছত ল'ম আৰু।
হয় নেকি? বাকী পানীৰ সমস্যাটো বহুত আছে ন। পানীৰ সমস্যাটো আজিকালি বহুতৰে ক্ষেত্ৰত হৈছে দিয়া। বাকী পানী-চানী কিবা সমস্যা পোৱা নেকি তোমালোকে, খোৱা-চোৱা বা ৰন্ধা-বঢ়া বা তোমাৰ কাপোৰ কাৰণে ধোৱা?
এ খোৱা মানে ধৰা পানীৰ সমস্যাটোতো আছেই তোমাৰ। গুৱাহাটীত আৰু পানীৰ সমস্যা নাথাকিবনে। বাট তথাপিও চলি যায় আৰু তোমাৰ। আমাৰ ধৰা পানী লোৱা যায় বেলেগৰ বৰিঙৰ পৰা। আমাৰ পাঁচশ লিটাৰৰ দুটা টেংকি আছে। আৰু বাকী ঘৰুৱা বাচন তোমাৰ টটেল ধৰি লোৱা তেৰশ, চৈধ্যশ লিটাৰ পানী লোৱা যায় আৰু সপ্তাহত দুশ টকা লাগে। দুশ টকা দিয়াৰ পিছত বাৰশ তেৰশ লিটাৰ পানী হৈ যায় আৰু। সেইখিনিতে চলি যাব লাগে আৰু উপায়তো নাই কি কৰিবা আৰু। পাহাৰৰ পৰা তোমাৰ কোনে হেৰি কৰিছে ন। মানে কোনেনো পানী আহিব দিব আহি।
অ', সেইটোয়ে দিয়াচোন। মানে পাহাৰীয়া ঠাইত অলপ মানে তোমাৰ সমস্যা হয় এইবিলাকৰ ক্ষেত্ৰত। মানে পানী হওক বা অন্যান্য যিবিলাক বস্তু আছে। এইক্ষেত্ৰত আৰু বহুত খিনি সমস্যা হৈ দিয়া। পানীৰ ক্ষেত্ৰত আজিকালি বহুতে সমস্যা হয়। মানে পানীৰ যিটো মানে ব্যৱস্থা সেই পানীৰ ব্যৱস্থাটো তোমাৰ আগত কিন্তু বহুত হেৰি হৈছে ন। সেইকাৰণে চাগে পানীৰ যিটো আমাৰ সুবিধা সেই সুবিধাটো আজিকালি কমি গৈছে আৰু। মোৰ মতে ভাবো আৰু। মানে পানীৰ যিটো বিশুদ্ধতা সেই বিশুদ্ধতাটো বহুত দিনক দিনে কমি গৈছে আৰু। ত' সেয়ে দিয়া মানে পানীৰ যিটো ব্য-ব্যৱহাৰ পানীৰ যিটো ব্যৱস্থা সেইটো যাতে সলকাণে মানে থাকক আৰু। মানে ইমান মানে অতি সোনকালে যিটো মানে অৱস্থা দেখিবলৈ পাইছো আৰু পানীৰ আমি। সেইটো যাতে সেনেকুৱা নহওক আৰু। মানে
পানীৰ অসুবিধাটো বহুত মানুহে মানে ভুগি আছে ন। কিন্তু এই অসুবিধাটো যাতে বেছি দিন আৰু ভুগি থাকিব লগা নহয় আৰু। চৰকাৰে ইয়াৰ ওপৰত অলপ গুৰুত্ব দিব লাগে। কাৰণ যিহেতু পানী আমাৰ প্ৰাণ। ত'পানী নহ'লেনো আমি কেনেকৈ থাকিম নিজে কোৱাচোন। ত' মই ভাবো আৰু আমি পানীৰ ওপৰত মানে অলপ আৰু যিহেতু আমাক খোৱা পানী ত' সদায় লাগিব ন। খোৱা পানী নালাগা নহয়। ত' খোৱা পানী লাগিলেতো আমি সদায় মানে মানে খোৱা পানীতো লাগিবই দিয়াচোন। আমি নমৰালে খোৱা পানী লাগিব আমাক। ত' মই ভাবো আৰু আমি সদায় নিজৰ পানীখিনি অপচয় নকৰি আৰু ভালদৰে সেইবিলাক আমি অ', ব্যৱহাৰ কৰিবা আমি তেওঁলোকক। অ' ৰক্ষণাবেক্ষণ দি ৰক্ষণাবেক্ষণ মানে তোমাৰ ধৰি লোৱা, সংৰক্ষণ কৰি আৰু সংৰক্ষণ কৰি থাকিব লাগিব ন, কাৰণ পানী নহ'লেতো আমি থাকিব নোৱাৰিম এদিনো, মানে এদিন থাকিব পাৰিম কিন্তু এদিনৰ পিছত কি খাবা আৰু? পানী নহ'লে আমাৰ শৰীৰৰনো কিহৰ দৰকাৰ হ'ব, পানী পতি পানী যে আমি নাপাওঁ ত' পানীৰ অবিহনে আমাৰ জীৱনটো মানে অথল আৰু হ'বলৈ গ'লে।
সেইটোতো হয়, আৰু তোমাৰ গুৱাহাটীৰ দৰে চহৰত থাকাৰ পিছত মানে পানীৰ সমস্যাটো যথেষ্ট বেছি এতিয়া। মানে তোমাৰ এনেকুৱা নহয় তোমাৰ পানী তোমাৰ খোৱা পানীৰ কথাও বহুত ভাবি চিন্তি ল'ব লাগে বা খাব লাগে এনেকুৱা হৈ যায় কেতিয়াবা। মাজতে তুমি চাগে নিউজত পাইছিলা নেকি? অ' মুম্বাই নে দিল্লী কোনোবা টা ঠাইত আৰু এনেকুৱা হৈছিল তোমাৰ পানীৰ সমস্যাটো ইমান বেছি হৈছিল মানে পানী নায়ে, খোৱা পানীৰ বাবেও হাহাকাৰ মানুহৰ। বাকী তোমাৰ যিবিলাক দৈনন্দিন কাম সেইবিলাকো দূৰৰ কথা। খোৱা পানীখিনিৰ কাৰণে কিমান হাহাকাৰ কৰিবলগীয়া হৈছিল। ত সেইটো পৰিস্থিতি যাতে নহওঁক, তাৰ বাবে তোমাৰ আমি অলপ সচেতন হ'ব লাগে, কাৰণ মানুহে আজিকালি তোমাৰ পানীৰ অপচয়টো বহুত বেছি কৰে। পানীৰ অপচয়ৰ ফলত কি হয় তোমাৰ, বিভিন্ন ধৰণৰ সমস্যাটো হয়েই আৰু পিছলৈ মানে এই সমস্যাটো বাঢ়ি যাব। এতিয়া আমাৰ ওচৰতে এঘৰৰ মানে বৰিং আছে সিহঁতে এতিয়া তোমাৰ বৰিঙৰ পৰা সিহঁতৰ টেংকি আছে বিল্ডিঙৰ ওপৰত, পানী উঠাই সদায়। উঠোৱাৰ পিছত কি কৰে সিহঁতে মানে, মটৰটো চলি থাকিব দিয়ে মটৰটো অফ কৰি নিদিয়ে। তাৰ ফলত কি হয় পানী বিলাক এনেতে পৰি পৰি যাই থাকে। মানে তোমাৰ ধৰা দহ পোন্ধৰ মিনিটিত এনে পানী যায়। মই কিমান দিন মানে কৈছো আৰু সিহঁতক যে আপোনালোকে অলপমান গুৰুত্ব দিব। কাৰণ আমি এতিয়া যিহেতু পানীৰ কষ্টটো জানো, সকলোৱে মানে সিমান সহজে পানী নাপ পায়তো, এতিয়া আপোনাল ধৰা তেওঁলোকে বৰিং বহাইছে বা পানী কাৰণে ব্যৱস্থা কৰিছে এইটো ঠিক আছে। কিন্তু তোমাৰ সমস্যাটো কি হয় কেৱল পানীৰ ক্ষেত্ৰতে তুমি এনেকুৱা হ'ব নালাগে ন যে তুমি অকল পানীয়ে কঢ়িয়ে আছা বা পানীৰ ক্ষেত্ৰতে গুৰুত্ব দিছা বা নিজৰ স্বাৰ্থপ ভাৱে নিজৰ কথাই ভাবিছা, কিন্তু বেলেগৰ কথা ভবা নাই, তেতিয়া সমস্যা আচল হয়। ত' সেইবোৰ কথাত অলপমান গুৰুত্ব দিব লাগে আৰু মোৰ হিচাপত।
হয় দিয়া একদম ঠিক কথা কৈছা। বাকী তোমাৰ আজিকালি পানী প্ৰদূষণো বহুত হৈছে নহয়। মানুহে মানে প পানী থব বুলি নভাবেই আৰু সেনেকে ভাবে আৰু, মানে যেনেকে পাৰে সেনেকে আৰু পানীতটো প্ৰদূষিত কৰি আছে। এই তোমাৰ ধৰি লোৱা পানী প্ৰদূষণ কবলৈ গ'লে এই তুমি আমাৰ যিটো আমাৰ ন দী আছে আৰু ভৰলু নদী আৰু গুৱাহাটীৰ মাজেৰে বৈ যোৱা নদীতো। সেইটো নদীয়ে চাবাচোন তোমাৰ তাৰে পানীৰ যিটো অৱস্থা সেই অৱস্থাটো কেনেকুৱা ধৰণৰ অৱস্থা কৰি দিছে মানুহে। ত' তাকেই ভাবো আৰু কেতিয়াবা মানে আমাৰ যিবিলাক নদী হওঁক বা পানীৰ যিটো উৎস সেইবিলাক যে আমি ধ্বংস কৰি দিওঁ তেতিয়াহ'লে চোন আমাৰ একো নাথাকিব পিছৰ বাৰত, মানে ধৰি লোৱা মাছ হওঁক কাছ হওঁক বা অন্যান্য যিবিলাক আমাৰ আছে আৰু। অ' জলছৰ যিবিলাক জন্তু বা জীৱ জন্তু আছে, সেইবিলাকৰচোন মানুহ একবাৰে মানে নাথাকিব। আমি যে পানী বিলাক প্ৰদূষিত কৰি থাকো, তুমি চাবাচোন তুমি অ' ভৰলু নদীতো যেতিয়া কিমান লেতেৰা ন দী হয় আৰু যোনটো তোমাৰ ব্ৰহ্মপুত্ৰ নদীত যায়, ব্ৰহ্মপুত্ৰ নদীতো যাবই সেইটো যায়েই তোমাৰ যোৱাৰ পিছত কি হ'ব আৰু। সেই একেই অৱস্থা তোমাৰ, তাতে তোমাৰে কি বুলি ক তাৰে ব্ৰহ্মপুত্ৰ মিলি কিনে সেই ব্ৰহ্মপুত্ৰ পানীও তোমাৰ প্ৰদূষিত কৰে। তো, সেনেকুৱা ধৰণৰ সমস্যা বহুতো হয় আৰু তো মই ভাবোঁ আমি এইবিলাক যিমান পাৰু সিমান সোনকালে অ' কমোৱাৰ লগতে আমি যিটো পানী প্ৰদূষণ আছে পানী প্ৰদূষণটো মানে আমি অলপ চলপ। কমাব লাগে আৰু কাৰণ তোমাৰ। পানীতো আমাৰ অ' ক'বলৈ গ'লে আৰু জীৱন হয় ন আৰু আৰু ধৰি লোৱা ভৱিষ্যত প্ৰজন্ম যি আছে। সেই ভৱিষ্যত প্ৰজন্মৰ কাৰণেতো আমি পানী বচাবই লাগিব কাৰণ। তেওঁলোকৰ লগত যোন পানী নাথাকে, সেইটো তেতিয়া আমি কি কৰি থাকিম আৰু বা তেতিয়া তেওঁলোকে কি কৰিব পানী নহ'লে। তো সেনেকুৱা ধৰণৰ কথা আৰু বাকী তোমাৰ। পানী প্ৰদূৰ্ষণতটো হয় দিয়াচোন তো পানী প্ৰদূৰ্ষণ। নোহোৱা কিবা বা কিবা মানে উপায় আছে নেকি? তোমাৰ লগত পানী প্ৰদূষণ কেনেকে আমি ৰোধ কৰিব পাৰোঁ। পানী প্ৰদূষণ বিলাক আমি কেনেকে ব্যস কৰিব পাৰোঁ।
তোমাৰ এই ক্ষেত্ৰত মানে কৰিব পৰা কি কৰিব পৰা যায়। আহ তোমাৰ বৰ্তমান সময়ত পানীৰ সমস্যাটো যিমান বৃদ্ধি হৈ আছে তাৰ লগত। প্ৰদূষণো বাঢ়ি যায় আছে ন। ত' পানীৰ ক্ষেত্ৰত মানে অলপ এটা সমস্যা হয়, তোমাৰ মানুহে এই যিবিলাক আমাৰ ধৰা নলাই হওঁক বা নৰ্দমাই হওঁক। বা আমাৰ যিবিলাক নদী আছে, তাতে, জাবৰ জোথৰ বোৰ বেছি পেলাই। এতিয়া, জাবৰ জোথাৰ পেলালেতো জানাই তুমি বানপানীৰ সমস্যাটো বেছি হয়। লগতে তোমাৰ যিটো সমস্যা। আন যিবিলাক সমস্যা আছে। তোমাৰ খোৱাপানীৰ যিটো ব্যৱস্থা, সেই খোৱাপানীৰ ব্যৱস্থাটো যথেষ্ট মানে বেয়া প্ৰভাৱ কৰেটো। কিন্তু সেইবোৰ গুৰুত্ব নিদি মানে মানুহে ভাবে যে নিজৰ ঘৰৰ যিবিলাক আৱৰ্জনা সেইবোৰ চাফ চাফা কৰিব পাৰিলে হ'ল বা নিজৰ। ঘৰৰ যিবিলাক সমস্যা, সেইবোৰ দূৰ কৰিব পাৰিলে হ'ল মাত্ৰ বেলেগৰ কথাও চিন্তা নকৰে। কিন্তু তোমাৰ যিবিলাক খোৱা পানী সকলোৱেতো সমানে পায়েই ন, এতিয়া তুমি তুমি ভূগৰ্ভস্থ পানী ব্যৱহাৰ কৰিছা ঠিক আছে। কিন্তু, যিবিলাক মানুহে চাপ্লাই পানী লয়, তেওঁলোকেতো তোমাৰ সেই নদীৰ পানী সমূহৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব লাগিব, বা নদীৰ পানীসমূহৰ ওপৰতে চলাচল কৰিব লাগিব গোটেই। ধৰা দিনটো বা গোটেই তেওঁলোকৰ জীৱন প্ৰণালীটো ত' এনেকুৱা ক্ষেত্ৰত মানুহে। নিজৰ বাহিৰে বেলেগৰ ওপৰত যিটো, তোমাৰ বেলেগৰ কথা নাভাবি যিটো। আৱৰ্জনা হওঁক বা যিটো প্ৰদূষণ সেইটো বৃদ্ধি কৰি যায় আছে ন তাৰ ফলত মানে যথেষ্ট সমস্যা হৈছে। আচলতে আৰু সেনেকুৱা ধৰণৰ সমস্যা কেৱল। এনেকুৱা নহয় যে তোমাৰ বা মোৰ ক'লে ঠিক হ'ব। সেই ক্ষেত্ৰত মই ভাবোঁ, তোমাৰ যিবিলাকে আৰ্জনা পেলাই নদীত যিবিলাকে আৱৰ্জনা পেলাই বা নলা-নৰ্দমাত তোমাৰ যিবিলাকে আৱৰ্জনা পেলাই। তেওঁলোকৰ বিৰুদ্ধে মানে চৰকাৰো কঠোৰ হ'ব লাগে। তেওঁলোকক উচিত যদি শাস্তি দিয়া হয় বা উচিত যদি শাস্তি যি নিয়োগ কৰা হয় ন তেওঁলোকৰ ওপৰত তেওঁলোকে মানে বাধ্য হ'ব সেই কামটো বন্ধ কৰিবলৈ। কাৰণ তোমাৰ আমাৰ যিবিলাক তুমি এতিয়া গুৱাহাটীৰ যিখন ভৰুলো নদী সেইখনতো চাবই নোৱাৰা, সেইখনত পানী ইমান লেতেৰা। তো সেই লেতেৰা পানীবোৰ আহিছে ক'ৰ পৰা, প্ৰাকৃতিকভাৱেতো ইমান লেতেৰা নহয় কেতিয়াও নদী এখন। সেই লেতেৰাটো নিশ্চয় মানুহে কৰিছে। আৰু তুমি দেখিবা সকলো ধৰণৰ ড্ৰেইন হওঁক বা ন'লা নৰ্দমা হওক বা মানুহৰ ঘৰৰ পাইপ হওঁক সকলো সেই নদীতে পৰে ডাইৰেক্ট ত' তাৰ ফলত প্ৰদূৰষণটো আৰু বাঢ়ি যায়। ত, এইবোৰ কথা যে গুৰুত্ব নিদি মানুহে তোমাৰ দৈনন্দিন জীৱনত কেনেকে আগবাঢ়ি যাই আছে মই সেইটো ভাবিব পৰা নাই এতিয়া ঠিক আছে, তুমি এতিয়া সম্পদবোৰ আছে বা যিবিলাক বস্তু তোমাক দৰকাৰী খোৱা পানীটো পাই আছা ঠিকে আছে, কিন্তু এটা সময়ত তোমাৰ সেই খোৱা পানীটোতো নোহোৱা নিশ্চয় হ'ব। আমি ধৰা যিবিলাক নদীৰ পৰা পানী পাই আছো, সেইবিলাক তোমাৰ বিশুদ্ধ কৰিয়ো খোৱা পানীটো প্ৰস্তুত কৰা হয়। কিমান মানুহৰ ঘৰতনো তোমাৰ ধৰা নিজৰ কুৱা বা বৰিং আছে সেইবিলাকতো নাই। পাহাৰীয়া অঞ্চলতো তোমাৰ বেছিভাগ সেই চাপ্লাইৰ পানী হ'ওক বা খোৱা পানী যিবিলাক বটল পায় কিনিব সেইবিলাকেই টো দিয়া হয়। ত' সেইবোৰ পানী তোমাৰ নদীৰ পানী বিশুদ্ধ কৰি আহি আহে আচলতে ত, সেইবোৰ কথাৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ, হয়তো তুমি সেই পানীবোৰ নাখাব পাৰা, কিন্তু তোমাৰ দৰে আৰু বেলেগ হাজাৰ, হাজাৰ মানুহে সেই পানীয়ে সেৱন কৰি আহে সদায় ত, মানুহে যদি নিজৰ কথা নাভাবি আনৰ কথাও অলপ চিন্তা কৰে। তেতিয়া তেওঁলোকে নিজে মানে যিবিলাক আৱৰ্জনা পেলোৱা হওক বা বিভিন্ন যিবিলাক কাৰ্যকলাপে তোমাৰ নদীতটো প্ৰদূষণ কৰে বা পানী প্ৰদূষণ আমাৰ বৃদ্ধি কৰে, সেইবোৰ যেতিয়া বন্ধ কৰিব নহয়। তেতিয়া এই সমস্যবোৰৰ যিটো ঘূৰি সেই গুৰিটো নিজে, নিজে নোহোৱা হৈ যাব ত, সেই ক্ষেত্ৰত মানে একো চিন্তা কৰিবলগীয়াই নহয়।
হয় হয় একেবাৰে ঠিক কৈছা, ঠিক কথা কৈছে আৰু। মানে আমাৰ মানে ধৰি লোৱা ই পানী প্ৰদূষণ যে কৰে আমাৰ যিবিলাক আমাৰ অ, তুমিতো সমাধান বিলাক কলাই মই সমস্যা বিলাক কবলৈ গ'লে তোমাৰ এতিয়া এ, ধৰি লোৱা আমাৰ অ, এই কলকাৰখানাৰ পৰা যিমান মানে আমাৰ ধৰি লোৱা, যিবিলাক ডাঙৰ, ডাঙৰ উদ্যোগ আছে সেই উদ্যোগৰ পৰা কিমান ধৰণৰ আমাৰ দেখি দেখিবলৈ পাই, পাই চাগে তুমি। মানে কিমান ধোৱাৰ লগতে তোমাৰ এই যিটো পেলনীয়া যিবিলাক আৱৰ্জনা হয় পনীয়া এইবিলাকতো তোমাৰ নদী বা শেহঁতে পেলাই নহয় নলাৰ দ্বাৰা সেনেকেদী লৈ যায়, নদীৰ পৰা আৰু খাগৰ লৈ যায়। ত, সেইবিলাক আৰু লগতে তোমাৰ প্লাষ্টিক জানাই তুমি প্লাষ্টিকটো পানী, মাটি অ, ক'তো মানে মিহলি হয় নাযায় ন, বছৰ বছৰ ধৰি যুগ যুগ ধৰি। ত, পাহেই বিলাকো তোমাৰ অ, আজিকালি নদীৰ কিমান পাব সেই বিলাক তোমাৰ নদী পাৰে বাৰে, পাবাই তুমি এইবিলাক দেখিবলৈ ত সেনেকুৱা ধৰণৰ বহুত খিনি মানে সমস্যাৰ লগতে তোমাৰ ধৰি লোৱা আমাৰ যিবিলাক আৰু আছে আৰু এ, আমাৰ এই কি বুলি কয়, এইটো অ, এই শুছো আৰু ইথানল যিটো ফেক্টৰী আছে, ইথানল ফেক্টৰী বিলাক আৰু মানে শুনিছো আৰু অ, এতিয়া সঁচা মিছাটো নাজানো বাৰু কিন্তু সঁচাই হ'ব লাগে। ত,
ত, সেনেকুৱা ধৰণৰ সমস্যা তোমাৰ যিবিলাক নলা নৰ্দমা আছে বা সেইবিলাক তোমাৰ যাই কিনে পানীত পৰিব পানীত পৰি কিনে তোমাৰ সেইবিলাক নষ্ট হ'ব ত, সেনেকুৱা ধৰণৰ বহুত তাৰে ধৰি লোৱা। আহ, মাছ হ'ওক, কাজ হ'ওক বা ধৰি লোৱাক যিকোনো জীৱ হ'ওক তাৰে সেইবিলাক মৰিব। ত, সেইবিলাক আমাৰ আমাৰে ক্ষতি দিয়াচোন কাৰণ আমি নিজৰ লাভৰ কাৰণে সেইবিলাক কৰিছো কিন্ত পিছত যে ক্ষতি আমাৰ হ'ব, কাৰণ সেইবিলাকৰ মানে, সেইবিলাকৰ পানী বহুতো নদীৰ পানী আৰু বহুত মানুহে খাই ন, যিবিলাক গা, ধত ধৰি লোৱা অ, মানে পানী পোৱা ইমান সুবিধা নাপায় সেইবিলাক মানুহৰে নদী পানীয়েৰে খত সেইবিলাকে মানুহৰ মানে সবিল, ভাবে শুনিবলৈ ভাবে, তুমি কিমান কেঞ্চাৰ বা তোমাৰ ধৰি লোৱা, যিবিলাক ৰোগ আছে জণ্ডিছ বা টাইফইড। কলেৰা, এইবিলাক কিমান বেমাৰ হৈছে, তোমাৰ তেওঁলোকৰ। ত' এইবিলাক নিউজত বা তোমাৰ, এই ডকুমেণ্টৰী যে আছে, কিছুমানে যে আমাৰ জাৰ্ণালিষ্ট বিলাকে যে, যায় আৰু তেওঁলোকে ডকুমেণ্টৰী কৰে দেখিবলৈ পাবাই। ত' সেনেকুৱা ধৰণৰ কথা আৰু, মানে আমি অ', অকল মানে পানীৰ খোৱাৰ লগতে, আমি পানী কেনেকে প্ৰতিৰোধ কৰিব পাৰোঁ। পানী কেনেকে আমি প্ৰদূষণৰ পৰা হাত সাৰিব পাৰো আৰু। সেইটোৰ ওপৰতো আমি গুৰুত্ব দিয়া উচিত। কাৰণ, পানী আমাক সদায় লাগিব। ত' মই ভাবোঁ আৰু আমি এইখিনি কৰা উচিত আৰু। অ', বাকী হ'ব দিয়া নহ'লে আজি।
দিয়া হ'ব দিয়া, পিছত কেতিয়াবা কথা পাতিম এই বিষয়ে।
অ', দিয়া।